হেল্ল'? অ', হেল্ল'?
কি কৰিছা?
অ', এনেই আছো।
অ', ভাত খালা?
অঁ, খালো।
অ', আৰু, ঘৰত চবৰে ভালনে?
অঁ ভালে। তোমাৰ ভালে নে?
মোৰো ভালেই। মা কি কৰিছে টোকু অ মই চাহ ভাবো হা, হা?
কিবা খেলা তুমি?
খালো মই চাহ তোমাৰ মা কি কৰিছে?
সেই নি
অহ
তোমাৰ
মোৰো আছে বাহিৰত
অহ কলেজ যোৱা নাই?
নাই যোৱা তুমি গৈছানে নাই?
মই গৈছিলো। আজি বন্ধ না চানডে। আজি চানদে যে বন্ধ
অহ আজি বন্ধ, কালি যাবানে নাই? অহ
ক্লাছ কৰিছা তুমি?
ক্লাছ মই কৰাই নাই তুমি কৰিছানে নাই?
অহ মই এনেই কৰিছো আৰু
অহ কৰিছা। অহ শুনা না,
কোৱা
অহ এতিয়া নহ ইয়াত ইমান পজিচন বাঢ়ি গৈছে
অহ
তহ আমি কিবা এটা কৰিব লাগিব তহ ভাবি আছো কিয়নো প্ৰটেষ্ট কৰা যায়
অহ সেইটো কৰিব পাৰি কিন্তু মানে সেইটো কাৰণে আগতে নিজে মানে যেনেকুৱা মানে ধৰা গাড়ী চা়ৰি মানে বেছিকৈ নিজে নচলাব লাগিব।
উম সেইটো হয় মানে আমিতো কৰিম ন কিন্তু চবেইটো হেৰি কৰিব লাগিব অহ তুমি কালি আহিবাচোন আমাৰ ঘৰত তোমাৰ লগৰ কেইটামান লৈ মোৰো আছে লগৰ কেইজনীমান
অহ সেনেকে কৰিব পাৰি কিন্তু ধৰা যদি প্ৰটেষ্ট কৰা
অহ প্ৰটেষ্ট কৰাৰ আগত আমি এখন এপ্লিকেশ্যন লিখি দিব পাৰিম চি এমলৈ
অহ তেতিয়াহে হ'ব পাৰিব নহ'লে মানে সেইটোৰ ওপৰত নিজে এটা কিৰাইম কিৰাইম চিন হ'ব না
অহ তুমি জানেনে নাই এপ্লিকেশ্বন লিখিব।
এপ্লিকেশ্যন লিখি দিম মই লিখাত
অহ
জাষ্ট অকল এটা টপিক লাগিব, অহ ইমান পলিউচন হৈছে ইমান পলিউচন হৈছে বুলি
উম সেইটোৱে এয়া পলিউচনৰ কাৰণে এতিয়া গছ -গছনি নোহোৱা হৈছে।
অহ
আমি গছ -গছনি নাই কাৰণে ইমান গৰম
অহ সেইটো কাৰণে ধৰা
আৰু দিল্লীতটো আৰু একেবাৰে থাকিবই নোৱাৰি। তাত তুমি উশাহ লব তাৰপৰা অকমান এনেকুৱা লাগিব তুমি দছ বিছটা কুকুৰক
উম কিয় কি তাত মানে ধৰা বেছি পলিউচ্যন হয় কিয় গাড়ীৰ মানে বেছি থাকে না
উম ইয়াত মানে আমি নিজৰ পৰা ষ্টাৰ্ট কৰিব লাগিব
উ নিজে ভাল হলে তেতিয়া মানে বেলেগক ক'ব পাৰিম না দুটা কথা
উ প্লাষ্টিক প্লাষ্টিক জলাব নালাগে
অ সেইটো কাৰণে প্ৰটেচটো তুমি কবাৰ আগত কিন্তু মানে এটা এপ্লিকেচন ধৰা যেনেকৈ এখন পুলিচৰ থানা ধৰা এনে গৈ আগত দিব লাগিব
এখন এখন বিকিম কালি আহিবা আবেলি আমাৰ ঘৰত পাঁচটা মান বজাত যাক
অ তেতিয়া কৰিব পাৰিম
অ এপ্লিকেচন খন পাৰিবা নহয় লিখিবলে দিব
অ লিখিব পাৰিম ধৰা সেইটোৰ ওপৰত এতিয়া এপ্লিকেচনৰ ওপৰত কি লি়খিব লাগিব তুমি কব লাগিব আৰু লগত মানে দুটাই কলে নহব বহুত মানুহ লাগিব
উম আমি চবে মিলি পেলাই ডিছকাজ কৰি পেলাই লিখিম আৰু
অ নহলেতো নহ'ব ন বহুত মানুহ লাগিব লগতে ধৰা তোমাৰ মানে মানে ধৰা ফিফটি পাৰ্চেন্ট মানুহতো লাগিবই
উম এতিয়া যদি আমি এক হাজাৰ মান মানুহক গোটাব পাৰো তেতিয়া প্রটেজ কৰা যাব কিন্তু আগতে আমি এপ্লিকেচন খন দি ল'ম
অ এপ্লিকেচন দিয়াখন দিবলৈ
যদি চি এম এ কিবা এটা কৰে
উম তুমি কিয় কি নহ'লে বেছি এনেকুৱা আজিকালি মানে চছিয়েল মিডিয়া তুমি ছ'চিয়েল মিডিয়াত দেখালে মানে এতিয়া সেতি হেটো বস্তুৱে তেতিয়াই মানে প্ৰুফেল হয় মানে ধৰা কিবা এটা হৈছে তেতিয়াই মানে ধৰা মানে মানুহে চালেহে তুমি এটা জেগাত কৰি পেনে যদি কৰা তেনেহলে চাকচেছ নহয় এইটো
অহ সেইটোৱেই এতিয়া এহ চোৱা গাড়ীৰ পৰা যে এটা কলা ক'লা ধোৱা ওলাই কি পলিউচন হয় এতিয়া আমি ধৰা চবে চবে মিলি পেলাই এটা হেৰি কৰিব লাগিব ধৰা আমি কৰ'বাত গৈছো ঢেৰ মানুহ আছে বেলেগ বেলেগ গাড়ী লোৱাতকে এখন বাছ বুক কৰিলে তেতিয়া অকণমান কম পলিউচন হ'ব।
অহ আৰু ধৰা চবৰে ঘৰে ঘৰে গাড়ী থাকে এতিয়া
উম এতিয়াতো চবৰে ঘৰে ঘৰে গাড়ী
অহ তাৰ বদলি বেটৰী স্কুটি লৈ পিনে থাকিব পাৰে, অহ যেনেকুৱা বেটৰী চলালে এতিয়া মানে পলিউশন কম হয়।
উম সেয়াই আমি নিজৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব আগত
অহ যেতিয়াই মানে বেলেগক ক'ব পাৰিবা।
অহ আমি কালি আহিবা ন তুমি তোমাৰ লগৰ চাগৰ আছে নহয় লৈ আহিবা‌ সিহঁতকো। অহ মোৰো লৈ আহিম।
অহ ধৰা মান থাৰ্টি মান মানুহ হৈ যাব পাৰে। কাইলৈ
অহ আমাৰ মোৰো আছে লগৰ ধেৰ আহ চব মিলাই টোটেল চেভেণ্টি মান মানুহ হ'ব
অহ সেনেকে কৰিলে হব নহলেতো নহ'ব নহ কিউকি প্ৰটেষ্ট প্ৰটেষ্ট কৰিলেহে মানে পলিউচন ঠিক হ'ব। নহলে এনে পলিউচন ঠিক নহয়, অহ এপ্লিকেশ্বন দিলেহে হ'ব।
এতিয়া চোৱা ই তুমি যে তুমি যে দিল্লীত গৈছিলা।
অহ
তাত তোমাৰ মানে ধৰা
তাত মানে ধৰা তুমি কেনেকুৱা হয় জান অক্সিজেনৰ প্ৰব্লেম হয় অকণমান তাতে মানে যদি মানে বহুত মানে চে কি কাৰণে এটা নিজৰ কাৰণে মানে সেয়া থৈ দিয়ে মানে
মাক্স অহ সেইটো থবই লাগিব তুমি থৈছিলা নে নাই
অহ সেইটো ময়ো থৈছিলো। গ্ৰুপে ধৰা এটা
উম তোমাৰ এক্স পিৰিয়েঞ্চ কেনেকুৱা থাকিল ভাল নে বেয়া?
ভালে লাগিলে ধৰা তেতিয়াও মানে এটাই অকল বেয়া লাগে তাত বহুত গাড়ীৰ ভিৰ মানে তাত ধৰা বহুত বেছি হয়।
উম তাত তুমি এবাৰ উশাহ খালবা এনেকুৱা লাগিব তুমি দচ বিছটা ফিভৰেট খাই লৈছা। হয়
অ সেনেকুৱাই লাগে। ধৰা মা তাত মানে বহুতে বহুতে পলিউচন মানে ধৰা তাৰ মানে সেইটো কাৰণে কুকুৰ চুকুৰ মানে ৰাস্তাত ডেত হৈ যায় মানে কাৰোবাৰ কুকুৰ মানে কুুৰবিলাক নোমু নোহোৱা হৈ যায় কি কি অ অক্সিজেন নপাই না আৰু এটা মানে ডিহাইড্ৰেট নাপ উপাই না সেইটো
অ এইবিলাক হয় আকৌ এতিয়া তাত
মানে জানুৱাৰী মানে এনিমেল জিলাৰৰো বেমাৰ হয়
উম আৰু তাত গছ গছনি বিলাক ইমান নায়েই কাৰণে বহুত গৰম তাত আমাৰ অসমতো এতিয়া কাতি খতম কৰিছে
উম অক্সিজে অক্সিজেনৰ মানে সেৱাও হয় মানে ধৰা এইটো কি বুলি কয় এটা মানে কিয় কি মানে অক্সিজেনৰ মানে এইটো ধৰা যেনেহেন তুমি কুকুৰ বিলাকে ভালদৰে সেৱা কৰিব নোৱাৰে বণ্ডিং ভাল নহয় কোনবা মান নৰ ভৰি বেয়া হয় কৰো পাই
আমি তুমি আহিবা হা কালি আমি মানে কৰিবই লাগিব
অ তুমি এপ্লিকেশ্যন এপ্লিকেশ্যনখন লিখ সিদিন লিখাত
উম মানে আগতে মইয়ো ইমান ভাবা নাছিলো যেতিয়া নিজৰ তাত হেৰি হৈছে নহয় তেতিয়া গম পাইছো আৰু।
অ মানে ধৰা যেতিয়া পাই তেতিয়া কয় ন মানে এতিয়াতো চবটো ফ্ৰী মানে ধৰা মানুহৰ মানে চাই গাড়ী চলাই মানে গাৰো মানে বহুত শকত হৈ যায় ধৰা মানে চাইকেল চলে যোনটো মানে হেল্ডি ট থাকে
উম আমি কৰিব লাগিব আৰু প্লাষ্টিক কোম্পানী বিলাকৰ ক ইমান পলিউচন হয়
কি মানে বহুত কথা অহা হৈছে অ
প্লাষ্টিক বনোৱাটো কমালেহে আৰু পলিউচন অকমান কমিব
এটা জেগাৰ পৰা হয় তেনেকৈ এ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিৰ মানে ধৰা সেৱাবিলাক গুদামবিলাক য'ত বস্তু বনাই যেনেকা ইটা ভেটা
আৰু হয়।
অহ-
গাড়ী চলোৱাতটো মানে মানুহে অকমান, গাড়ীতটো এতিয়া চবকে লাগেই বাৰু। কিন্তু নিজে মানে অকণমান ভালকে হেৰি কৰিব লাগিব, ধৰা ধেৰ মানুহ থাকেনাই এখন গাড়ীতে যোৱা ব্যৱস্থা- কথাটো কৰিব লাগিব।
সেইটো কাৰণে হয় ন চব মানে।
তেনেকোৱা কৰিব লাগিব এতিয়া।
বেছিকৈ সেইটো কেনে হয় মেন ধৰা
এনেই তোমাৰ খবৰ ভালেনে ঘৰত।
অ মোৰ ঘৰত ভাল দেই, তোমাৰ?
ভালেই। এনেই তুমি তেন্তে কাইলৈ হব ন কথাটো। বো
কাইলৈ অ আহিবায়েই।
অ, কাইলৈ ফিক্স তেনেহ'লে। তেতিয়াহ'লে মানে কাইলৈ তেতিয়া তিকো হেতিকো দিব পাৰিম ধৰা যোনটো মানে-। য'ত তুমি এপ্লিকেশ্যনখন দিবা।
অ, আৰু আমি মানে যিমান পাৰো সিমান জল্দি- কৰিব লাগিব নহলে পলোচন আৰু বাঢ়ি যাব।
অ তেনেক তুমি ফাৰ্ষ্ট ইয়াৰটো পৌষ্ট দিব তুমি চি এম দিব হ'লে পৌষ্ট অফিচ দিব লাগিব।
দিব লাগিব, আমাৰ ইয়াৰ পৰাই দিম নহলে, ইয়াত-। মানে অকমান জল্দি হয় কামটো।
অহ, পোষ্ট অফিচত দি দিবা তুমি।
অ হ'ব, তোমালোকে আহিবা চবে কালি। জল্দি মানে লিখি পেলে আমি। ধৰা পৰহি মানহলৈকে দিব লাগিব আৰু।
অ সেইটোৱে কৰিব লাগিব জল্দি।
উম জলদি কৰিব লাগিব নহলে, যদি একচেপ নকৰে প্ৰচেছ ও জলি কৰিব পাৰিম।
যদি এনেকুৱা মানে একেপ্টটো ফৰক নকৰে ধৰা যেতিয়ালৈকে মানে নিজৰ এটা নাম। মানে ধৰা মানে অদী যেতিয়ালৈ ডাঙৰ হৈনে যায় তেতিয়ালৈকে মানে কোনো মানে সেয়াই নধৰে ন। আৰু এইটো এইটো টপিকৰ মানে। বহুতে নিগলেট কৰিব।
অ সেইটোও হয় আৰু বহুত মানুহে এয়া একচেপ্ট নকৰিব পাৰে এইবিলাক।
অহ।
তব। কেইতিয়া গাড়ী চাাৰী লাগেই আৰু। কোনেনো কাৰ কাৰণে কম্প্ৰমাইজ কৰিব।
অ ক কি মানে গা গাড়ী পোৱাত পাই কিন্তু মানে ধৰা ৰাস্তাটো এক্সিডেণ্টটো সেইটো কাৰণে হয় না বহুত।
উম এতিয়া এতিয়া চবে কমফমাইচ। কমম্ফাইচ কৰিব লাগিব আৰু আমি নিজৰ পৰা কৰি লাগিব।
অহ।
আমি নিজে যিমান পাৰো সিমান কমাম ন।
অ সেইটো কাৰ মানে প্ৰটেষ্ট কৰিলে বেছি ভাল হয়।
উম আৰু প্লাষ্টিক চ্লাষ্টিক বিলাক আমি জ্বলোৱাও কমাব লাগিব।
অ যেনেকৈ ৱেচলেচ বস্তু ধৰা এইটো ৰিচাইকিঙত দিব পাৰি।
অ সেই দিব লাগে আৰু প্লাষ্টিক মানে বনোৱাোৱে ক অ বন্ধ কৰি দিব লাগে।
অ যোনটো প্লাষ্টিক থাকে সেইটোৰ পৰাই মানে। ৰিচাইকেলিং কৰি থাকিলেই হ'ল।
উম অ এতিয়া ধৰা তুমি কৰবাত গৈছা। অ তুমি ধৰা এতিয়া কৰ'বাত কিবা বস্তু আনিব গৈছা তাত। তোমাৰ তাত যদি প্লাষ্টিক তুমি সেইটোয়ে লৈ যোৱা।
ধৰা মানে বেছিতকৈ বেছি প্লাষ্টিক উজ কৰিব নালাগে মোৰ মতে
যিমান পাৰো সিমান আমি প্লাষ্টিক কমাব লাগিব গাড়ী চলোৱা অকমান কমাব লাগিব। উম বাকি তোমাৰ তোমাৰ দিল্লীত গৈ পেলাই হেৰি হেল চেলছ ভালে আছেনে?
অ মানে ইমানও ভাল নাই এইকেইদিন মোৰ বেমাৰ হৈছে। একচুৱেলী এইটোৱে
অহ চাবা আকৌ চেক আপ কৰি লবা
মানে বহুত মানে সেয়া হৈছে ন ধৰা মানে এটা জেগা পৰা চেঞ্জ হৈ যায় না
উম আৰু গৰমো কিমান
অহ কিয়কি তৃ নাই ন তাত তো গছ নাই।
উম গছ আৰু এতিয়া আমি মানে এনেকা কৰিব লাগিব আমি যদি এডাল এডাল গছ কাটো দশডাল ৰুব লাগিব।
অ! কিন্তু এডাল যোনটোযে মানে গছটো ধৰাছোঁন চবতো ইমান জল্দি নহয় ন
উম আৰু গছ বিলাক ন আমি কাটি দিবই নালাগে এতিয়া গছ নাই কাৰণে ইমান গৰম হৈছে চোৱা
অ সেইটো কাৰণেই হৈছে
উম এতিয়া তুমি আহিবা ন কালি?
অ কাইলৈনা ভালে দৰে কথা পাতি ল'ম ন?
অ পাঁচটা বজাত
অঁ
কনফাৰ্ম
অ অ
অ দিয়া ঠিক আছে হ'ব মই শু অ অ
ত গাহৰিকে দিম